উম
হেল্ল'-
কি কৰি আছে? আজি হেল্ল'-
হেল্ল'। অ' শুনি আছোঁ, তুমি শুনিছানে নাই? অ' হুনি আছোঁ, কি কি কৰি আছে? এয়া বহি আছোঁ। তোমালোকৰ ঘৰত কুকুৰ আছে নি বাও? ভৌ ভৌ কৰিছে যে! হা অ'। বাকী ভাল? বাকী ভাল। আজি নেটৱৰ্কটোয়ে বহুত ডিষ্টাপ কৰিছে অ'। ভো শুঁৱাই আছে। নেটৱৰ্কৰ পব্লেম হৈছে আজি।
অ'। অঁ চিনিছ
হেল্ল', শুনিছোঁ। অঁ-অঁ, ভাত খালা? অ শুইছোঁ। অঁ, খালোঁ। অঁ, আপুনি খালে? ম খালোঁ।
য়তি ভাল?
তাঁত মোকোলাইছানে কি? তাঁত মোকোলাইছোঁ অঁ। অ', মাহতে কি কৰিছে? মাহতে এয়া খা খাই বৈ শুইছে।
লৰাছ
বাকি, ল'ৰা- ছোৱালী? ল'ৰা- ছোৱালী লোৱা আমি দে কেলে লৈ গৈছে মানুহটোৱে।
হয়।
এই স্কিনৰ ডক্তৰ ওচৰলৈ লৈ গৈছ
হ।
হ, ছ গালখনত কিবা হৈছে এটা। অ, ইস্কিন ডক্তৰ ওচৰলৈ লৈ গৈছে, যোৱা, অ ৰ'দটো ওলাইছে দেখোন আজি অ। অ, ওলাইছে অ, তাকে ৰ'দটো দেখো ওলাইছে। আজি নেটৱৰ্ক ৱে বৰ দিচ তাব দিছে দেই, আজি যো কি যোগ যোগাস খননে কিবা হেৰি অ হেৰি কৰিছে দেখোন। মানুহ বিলাকে। ষ্টেটাছত পুৰা পাইছো দেখোন। অ, গোট বিলাকে ন, অ এক এক্সাৰচাইজ দি দি দেখোন ফটো পুৰা দি আছে। যোগাসন নে কি? যোগাসন দিবস নে কি আজি?
গ্ৰুপত।
যোগা অ, তাকে যোগাসন দিবস নেকি আজি। আজি ফাদাৰ দে হেনো? ফাদাৰ দে বোলে?
তাকেহে, শুনিছোহে।
উম, মই এতিয়া ফাদাৰ দে বুলি কওঁতে ফাদাৰক ফটো একপি ষ্টেটাচত লগাইছো বাৰু।
হয়
উম সাত ক কি হ ভাতটো দালিয়ে আলুগুটিয়ে বনালোঁ তাৰপৰা দাংবদি ভাজিলোঁ।
হয়।
হেৰা ছাগলী তো মানে এৰাল দি থৈছানে?
উম-আলিত-
উম-এই কলা ছাগলী এটা আমাৰ- এ-বান্ধি থৈছো বতৰটো বৰষুণ দিছে, ৰ'দ দিছে যে। অ- আমাৰ ঘৰলৈ মানে এইখিনিতে ক'লা ছাগলী এটা চৰি আছে, তোমাৰ নহয় তেনেহলে আগফালৰ মানুহঘৰৰ ছাগে। তাত কিহে খালা? ভাত কিহে খালা? ভাত মই দালি বনালো, ভাত কেৰেলা আলু ভাজিলো, চাটনি কৰিলো সেয়া। উম নাই তোমালোকৰ ফালে?
খৰিছা নাই, খাৰলি কৰাই নাই সৰিয়হ নাই যে
অ', এতিয়া বাৰিষা খাবলে ভাল লাগে খাৰলি বিলাক। খেতিটো হাল বালে এবাৰ তা, পা‌টা আকৌ কেতিয়াকে হাল বাই জানো কেতিয়াকে ৰুবলৈ হয়, বিচ তাৰিখ মানৰ পৰা হ'ব।
আমাৰো লাষ্টলেহে কৰিব পৰা হ'ব, এতিয়া হেৰি কঠীয়া হৈছে আৰু পাৰিব আৰু
দুখন কাটিলা আৰু কেইখন আছে?
আৰু ছখন আছে।
আকৌ কিবা লগাব নে?
এতিয়া নলগাও খেতি হ'ল নহয়।
এতিয়া খেতিহে কৰিবা।
খেতিতহে লাগিম আৰু তাৰাপা আৰু চাওঁ আৰু
অ', অ'।
ভাদ, আহিন মহীয়া
অ' বাকী আপোনাৰ কি আছেনো? মোৰ তাঁত এখন লগাই কালি তাৰ পিছতে হেৰি হ'ল, আকৌ সামৰিব নাপালো বৰষুণ দিলে। তাৰ পৰা এতিয়া সামৰি সুটৰি পেলাই মেৰিয়াই গুৰিয়াই থৈ দিছো তাপা এতিয়া ৰ'দতটো দিয়া দেখি পাই মেলিবলৈও মন গৈছে নহয়।
অ', মেলিব
তাকে তাকে মেলো নে কিয়ে নে আকৌ লগৰীকেইজনী আহিলেহে মেলিব পৰা হ'ব, সিহঁত আকৌ ভাত খাবলৈও মাতিছে মানুহে এঘৰত
অ'
অ', আজি কাইলৈ নেমেলিলে মানে আকৌ হেৰি হ'ব এইটো সাত লাগিব নহয়, আমাৰ আকৌ সাতত খুটি নুপুতে যে সাতত খুটি ফুটিব নাপায় নহয় আকৌ আমি নামানো বাৰু আকৌ আমাক খুতি নুপুতে নহয়, এতিয়া তাকে কি হয়, জানো আজি নেটৱৰ্ক বহুত ডিষ্টাৰ্ব দিছে দেই ধুম, ধুম, ঘুম, ধুম কৰিয়ে আছে। তুমি বাৰু ভালকে কথাবোৰ শুনিছা নাই নেটৱৰ্ক টো ডিষ্টাৰ্ব দিছে অ হু--অ হৈ আছে দেখোন পিছফালে মানুহ জনে কৈ আছিলে আজি নেটৱৰ্কতো বহুত দিচ- ডিষ্টাৰ্ব দিছে ফোন চোন নকৰো মই আজি মই বোলো মই লগাওচোন বাৰু হ'লেও তাৰ বোলে মই ফোন নকৰো নেটৱৰ্কটো আজি বহুত ডিষ্টাৰ্ব দিছে আৰু তেনে সেত ঘৰত নেটৱৰ্কো নাপায় অকণো
হয় নেকি
উম তোমালোকৰ পিছফালে আজি হাল বালে নেকি বাও
পিছ-
অ অ উম কঠিয়া ৰুব পৰা হ'ল মানে
হোৱাগে নাই
হোৱাগে নাই বাৰু ভালকে অ মোৰ হাঁহ কেইটামানো আছে নহয় গম পোৱা নাই তাকে মোৰ হাঁহ কেইটামানো আছে নহয় গম পাছ চানা হাহ কেইটা আজি আগফালৰ মানুহ ঘৰ হাহ পোৱালিৰ লগত গোটেই মিছ হ'ল নহয় এতিয়া মোৰ এতিয়া হাঁহকেইটা আহেনে ত হাঁহ পোৱালিয়ে আহে নে মই এতিয়ালৈকে পাত্তাই পোৱা নাই দিয়া সিহঁতৰ হাপ- হাঁহ পোৱালিবোৰ সৰু সৰু মোৰ হাঁহ পোৱালি কেইটাৰ বাৰু ডাঙৰ এতিয়া হাঁহ সিহঁতৰ কেইটা বা তি তিকে মাতি দিলেও সিহঁতৰ কেইটা সিহঁতৰ ফালে ৰাস্তা ধৰিলে আমাৰ কেইটাৰ বাও মা- এতিয়া ঘলে হে ঘুআম আও পৰু হাহ পোৱালি আহিলে সেতক দি দিম ডাঙৰ তা মই লৈ আহিবগে লাগিব
তাকেহে
তাকেহে
এই ওচৰত হাঁহ থাকিলে সেইটোৱে দিগদাৰ অ খেলি মেলি বাম আম আছে বাৰু কম
অ অ
ঘৰতে আছে দুজোপা এজোপা পকাই নাই এজোপা দুটামান সৰে আৰু
তাকে কয় আজি মই এটাও নাপালো আম মোৰ নবৈ নিলে নেকি তাই বিচাই দিলে হ'ব না ভাত খাবলে যাবা নে মাতিছে ন তোমাক
যাম বাও উম
তাপাহেনো বাইদেউকো মাতিছে সিফালৰ বাইদেকো মাতিছে আমাৰ গোটেই কেইটাকে মাতিছে ল'ৰা ছোৱালী কেইটাও আছে যে। অ অ মানুহজনো আছে যে তেতি চাওঁ
অ
তাকে সিফালো মানুহগৰাকীক মতাৰ কাৰণে অকমান অসন্তোখ দুজনী মান দুজনী মানৰ থাকেহে এতিয়া কি হয় এতিয়া সমস্যা কি হয় আহিলে হ গম পাম আও পিঠাল পিথল মানে পালা মানে একেবাৰে স শিমুৰ তিনিআলিৈ পৰা পাতিছে নহয় তিনিআলিৰ পৰা আমাৰ ঘৰলৈকে মাতিছে অ সেইটো কথা কথা গম নোাপোৱা
মই গম পোৱা নাই মই বিশেষকে সোধাও নাই বাৰু
অ মই আপুনি আহিছিলে যে মই গম পাইছো মানে আৰু কথা পাতোনে গম পাইছো
ত মাজত চাগে কোনোবা আজিৰ লগত বেয়া আছে চাগে সকলো
ালে হব অ সেই এগৰাকীৰ লগত ইমান ভাল নহয় যে এতিয়া মানে অকমান মনটো খোচ খাইছে
আহ
তাৰাপা মই বোলো সেই তাঁখনকেলি বুলি ভাবছো বষুণ যাক নি তেতিহ'লে আকৌ তাতখনকে মিল তকেই ঘ ব্যস্ত ে খাব সময়ত সিহঁতৰ পাৰ্টিটো খাই যোৱাৰ পিছত পালেগে সেইদিনা কিমান কাম কৰিবা অঔ কাম কৰি কৰি আমৰনি লাগি গৈছে
আজি যে মই
আজি যে মই ছুটিয়ে পোৱা নাই কামো কৰি কৰি গল আজি দেওবাৰ বুলি অকমান সুধো অ
খোৱাৰ পিছতে তোমাৰ হেৰি আকৌ এই গৰু এটা আই দেখা দিছে পোৱালি এটা তে গাখীৰ অকমান বুলি
গাখ অকমান বোলো বিচাৰি পায় অক দি গাখীৰ বিচাৰি যাবলৈ যাওঁতে দেখোন দছটাই বাজিলে গাখীৰ খিওাইিলা অঁ
তাৰ পিছতে সেয়া অনা পিছা বনাই মেলি খুৱাই ল'ৰা ছোৱালীক পঠিয়াই আকৌ ভাতত ভাত
ক নাই অ এ শাহু আছে অ
অ অ অ তে উ
তেকল খুৱাই মেলিয়ে শাহু উঠাই নাই বাৰু দেহাতটো বেয়া বুলি দেহ বেয়া অ
উম
তাৰপা ল'ৰা- ছোৱালী কেইটা কি কৰি আছে? এবাৰ' ল'ৰা ছোৱালী কেইটা আজি দেওবাৰ আছে ৰাতিপুৱা লৰাৰ আজি ক্লাছ আদি ক্লাছলে ক্লাছলে গল ।
তাৰপৰা আহি খাই বৈ উঠিলে আৰু নাপা ছোৱালীয়ে বাৰু খালে বাৰু কেতি,
খালে বাৰো, কেতিয়াবা অহ, মই তাকে আমাৰ পিছ ফালৰ মানুহ ঘৰ পৰা আহোঁগৈ গে নেকি। মাটি, এপাক আহোগে নেকি পিছফালৰ মানুহজনীক কমগে, কি আছে তাকে বতৰটো অকমান মুকুলৱা দেখি দেখোন তাঁতখন মেলিবলৈও মন গ',
অহ, ' আকৌ বতৰ
মুকলি হোৱা, তে 'অকমান পিছফালৰ মানুহজনীক মাতোচোন কয় কিনো তাই শুনো ভাত খাবলৈ এনেও দেৰিকেহে যাম।
অহ, এনেও খোৱা -বোৱা এ।নেও দুপৰীয়া- আবেলি কলে দেৰি হয়েই।
খাই- বই যোৱাৰ পিছত। মোক আকৌ নবজনিয়ে কৈছিলে ইয়ালৈকে, ' লৈ আহা আমাৰ গাড়ী ঘৰতে মেলি দিম চবেই লাগিম বুলি কৈছিলে, এ' আক ইয়, পাত নাযোৱা কোনে, কোনে নি থাকিব। অহ, নিনো বোলো তালে, তাকেহে অকমান। চাগে ন '? দুৰ হেই, মানে অনা- নিয়া কৰি থাকিবলে এ' বৰ টান পাওঁ মই।
ঢেৰ কঢ়িয়াব লাগে।
তোৰ আকৌ যাব লা লগে না আকৌ তাত বাতি বুলি কলে ।অহ, বেছি নাই বাও তিনিখনমানহে আছে। কালি হেৰি হ'ল আক বৰষুণ দিলে নহয়। নহ'লে বৰষুণ নিদিয়া হলে কালিয়ে হ'লহেঁতেননে। বৰষুণ যাক দি দিলে আৰু ছয় খন লগাইছিলো জানো, পাই আছোঁ ছখন লগাইছিলো পাই ছুটি হ'ব নি' বাৰু মই, আকৌ আজি জুখিব লাগিব, যদি জুখি পেলাই যদি চুটি হোৱা যেন দেখো এখন এৰিয়ে দিম নেকি চাদৰ। ছুটি হলে আকৌ বেয়া হব নহয়। নহলে মিলাবগে লাগিব দুখন হলে মানহু চাপৰ হলে ব একো নাই ওখ হলেহে আকৌ এইবোৰ মোৰ আকৌ এই পিছফালা মানুহজনীয়ে। পিছ পালৰ মানুহ দুজনীয়ে ব দিয়া চাদ এখন বৰ দীঘল হল ইমান দীঘল চাদৰ বেয়া পাওঁ সেইখন অকমান হ। তোৰ মানে মই হেৰি কৰিব পৰা হ'ব বৰ দীঘল সেইখন। হাত খালত বোৱা অহ।
অহ অ।
অহ। অ।
মোৰ বাও হাত।
মোৰ বা হাত খালে নেকি নহয় উব নহয়। তিতে।
সেইফালে মেচিন অভিন্ নাই।
মেচিনৰ অভিন আছে আমাৰ এই আগফালৰ দেউৰী গাওখনত।
অহ।
গাখননত আছে এই দেউৰীবলাকে বৰ মই চাবলে। যাম বুলি ভাবি আছো সিহঁতৰ ভালকে ফিটিং হোৱাকে নাই বোলো ফিটিং হলে মানে মই যাম এদিন চাবল। কছ ফুটাত আনি।